হেল্ল', হেল্ল'। হেল্ল'। শুনিছে নাই? শুনিছে নাই?
হেল্ল'
কই আছে? হেল্ল' শুনিছে নাই আপুনি?
অ', শুনিছোঁ। এতিয়া? শুনিছা নে এত
অ', শুনিছোঁ। কি কৰি আ মই শুনি আছোঁ।
অ', কি কৰিছা?
এ, একো কৰা নাই এনে আছোঁ। আপুনি কি কৰিছে?
অ', ভাত পানী
ভাত খালোঁ‌ অ', কি কইছে?
অ', মাহতে কি কইছে?
মাহঁত এ আছে।
মাহতে কি কৰিছে?
কি কৰি আছে? আছে এনেই আছে।
এ, ছোৱালী স্কুল' পা আহি পাইছে চাহ অকন বনাই খা পেলাই এয়া বহি আছোঁ।
অ', পইক্ষা কেনেকুৱা হ'ল ছোৱালী? সেনেকুৱা
শুনিছানে নাই? আ
অ', শুনি আছোঁ। আপুনি শুনিছে নাই?
কিৰ গি?
ছোৱালী পৰীক্ষা কেনেকুৱা হ'ল? ছোৱালীৰ পৰীক্ষা কেনেকুৱা হ'ল? অ', কি আছিলে? কি আছিলে?
আ? অসমীয়া অসমীয়া।
ছিলে। অ' অ'। ভাত খালে? ভাত খালে?
অ', খালোঁ খালোঁ।
অ'। আ কেটা আছে পৰীক্ষা?
আ?
পৰীক্ষা আও কেটা আছে? পৰীক্ষা আও কেটা আছে?
পৰীক্ষা কাইলে আছে, পৰখিলে আছে। কাইলৈ আছে, পৰখিলৈ ছবি আছে।
অ'। ভাত কিহে খালে?
ভাত, মাটিমাহ বনালোঁ‌। কালি মাছ আছিলে, তাৰ পা পটল ফ্ৰাই কৰি দিলোঁ তেনেকেই। তোমালোকে?
আমাৰ সেই দালি আছিলে, তাৰ পা হেই আলু ভাতকেৰেলা তেনেকৈ ভাজিলে।
অ'।
সেইয়া। ৰ'দ দিছে নাই বৌ? ষুণ দিছে তাত? ৰ'দ, ৰ'দ।
ৰ'দ আছে ৰ, আজি বহুত গৰম।
অ', আমাৰ ইয়াতো একদম বহুত গৰম, বহুত ৰ'দ দিছে।
আঅ।
ভিন্দ কি কৰিছে? পালে নাই যোৱা?
আ?
ভিন্দ বেপাঅলে নাই যোৱা নি?
বেপাৰলৈ আজি নাই যোৱা, কাইলৈ যাব।
অ'।
ল'ৰা কামলৈ গ'ল নে কি?
নাই, আছে ঘৰতে আছে, শুই আছে।
দেহা?
আছে। হেৰি এটো কি কয়, বাবা তামোল পাৰিছিলে।
আঅ।
তামোল পাৰি আকৌ, সেয়া বুটলি চবে, বুট টলি পেলাই এতিয়া আকৌ পুতিলে।
বাবা ক'ত গ'ল?
আছে, তামোল পুতি পেলাই সেই আজি বিজু হৈ সেই পাছফালে বহি আছে।
অ' অ' অ', ক'ত
আপ আপ কঠীয়া তুলিবই হ'ল, বিছ তাৰিখ মানৰ পৰা ৰুম বুলিয়েই কৈছে।
অ'।
কি কয় মানে বিছ তাৰিখে ৰোৱা হেৰি আছে, তাৰিখ আছে।
অ'।
বিচ তাৰিখ মানৰ পৰা ৰুম বুলি কৈছে আকৌ, হেৰি নহয়, সময়ো হ'ল নহয় আজ আজি আহা দহ তাৰিখ হ'লে আকৌ পিছত দেৰি হৈ হৈ গৈ থাকিব নহয়, তাকে এইবাৰ বিলত খেতি কৰিব পৰা হয়নে নাই জানো। আমাৰ এইবাৰ বিলত খেতি কৰিবলৈ নহ'ব পানীৰ পৰা। আমাৰ ইয়াত এইবাৰ ঢেৰ পানী হৈছে।
পানী এতিয়া বাঢ়িছে বাৰু অলপ, কিন্তু এইটো বঢ়া পানীটোৱে মানে একো নকৰে আৰু তেনেকুৱাকে। নাবাঢ়ে অলপহে আহিছে। এইটো কি, এতিয়া বৰষুণ যদি ভালকে নহয় এতিয়া মাটিৰ
অ' আমাৰ ইয়াত আকৌ এতিয়া পানী বহুত হৈছে, বিলত সেই পানী ৰ'দ এনেকে, এনেকে দহ দিন মান ৰ'দ দিলেহে ৰুব পৰা হ'ব। তাকে, আমাৰ ইয়াতো সেই, পিছত হেৰিয় গেট খুলি দিলে আমাৰ ইয়াতো পানী নেকি ঠিক নাই।
তাকেহে আৰু দে
তাকে, হলেও নদীত ইমান আহিছে, অ', নদীত ঢলো ইমান আহিছে একদম ইফালে, এইফালে পথাৰ ফালে পেহীহঁতৰ ফালে নদীখন গুচি আহিলে।
ক'ৰ মইনা সিহতৰ ফালে।
এবাৰ, পেহিহঁতৰ ফালে অ', এতিয়া এইফালেদিও সুত বৈছে। অ'।
গোটেইখন আহিলে নে আধাটো?
ইফালিও, আধাটো এটা সুত এইফালেদি বৈছে, এইফালে, এইফালে বৈছে এইবাৰ। পাৰত কঠীয়া পৰা মানুহবিলাকৰ ক নাইয়ে চব একদম, কঠীয়া ঢলে পুতি পেলালে। আমাৰ বাৰকে এইবাৰ নদী পাৰত নাপাৰি এইফালে বামলে পাৰিলে। এইবাৰ চবৰে কঠীয়াবোৰ একদম আধা আধা ডুব যোৱা, যোৱা বাৰ যিহে শাস্তি, হা।
সিফালে দিলে নে নাই।
কি কৈছে? এই ঢল আহিলেহে খুটিটো এইফালে দি বয়।
অ।
ঢল আহিলে এটা সুতে এফালে গুচি আহে। বা হেৰি এইটো কি কয় বহুত হেৰি হৈছে। তাকে, মানুহ বিলাকৰ যদি নদী
নদীখন খান্দি -খান্দি হেৰি কৰোঁতে- কৰোঁতে বামহে পেলাইগৈ বেছিকৈ।
সেই দ ফালে শেষ কৰিলে, আকৌ যোৱাবাৰ এইটো ঢলৰ পানী সোমাবলৈ মানে। বান্ধ মাৰি- মাৰি দিলা, বান্ধ মাৰি- মাৰি দিনে বান বাম হৈ গুচি গ'ল।
অহ।
তাৰপৰা হেৰি, হোৱা জত এইফালে সেইটো কাৰণে আকৌ নদীখন বাম হোৱা জত আমাৰ বিলত এতিয়া পানী বেছি হৈছে। যে ৰুবলৈ হয়নে নহয়নে বা? যিহে আঠুৱে- আঁঠু পানী তিয়াই।
ভাদৰ ভাদৰ ফাৰ্ষ্ট ৰুই দিলেই হয়। গলত পানী শুকালে।
তাকেহে, তেতিয়া চব কথাৰ পৰা মানুহ ঘৰত সোমাব আমি ওলাব লাগিব। আকৌ কঠিয়াবোৰ বহুত বুঢ়া হৈ যাবগে নহয়।
এ নালাগে। বিয়ৰ কঠীয়া পাৰি থ'ব পাৰি থ'লেই হ'ল, বিয়ৰ কঠীয়া সেয়া ভাদতহে ৰুৱে।
জানো, সেইবোৰ দেখোন আমাৰ ইয়াত কঠীয়া নাইয়ে।
আমাৰ ইয়াৰ পৰা লৈ যাবলৈ ক'লেই হ'ল। লৈ গৈ পেলাই হেই পাৰি থ'লে দে ভাদৰ লাষ্টৰ সেইখিনি ৰুই দিলে, বহুত ধান হ'ব কৈছোঁ নহয়।
এতিয়া আকৌ হেৰি নহয়, আমাৰ ঢেৰ কঠীয়া বাঢ়িব এইবাৰ। বিলৰ ৰুব নোৱাৰিলে। হেৰি, বহুতখিনি কঠীয়া পাৰি থৈছিলে নহয়, ৰঞ্জিত কঠীয়া। তে বিলত যদি ৰুব নোৱাৰি, কিনো হ'ব জানো। বিলত ৰুব নাইপেলাই হ'লে যিহে পানী় বাঢ়িছে আউ, নদীখনো বাম গৈছে। বাম হৈ যোৱা জহত হেৰি হ'ল আকৌ। আৰু তাতে সেই কাষদি পাহাৰটো কাষত দি নলাটো খানিদি
তেনেকৈ
অ', হেৰি আমাৰ এতিয়া হেৰি হৈছে আকৌ, এই পাহাৰ কিনাৰেদি নলাটো খানী দিলে, পানীটো ইমান নোযোৱা হ'ল যে বিলাৰফালে, এনেই ফেলদি পথাৰৰ মাজদি যায় তেতিয়া, এতিয়া পাহাৰ কিনাৰেদি যাবলৈ ল'লে আৰু সেইটোজহত পানী বেছি হৈছে।
হেল্ল'।
অ'।
কি গি? শুনি
এ পাহাৰ কিনা দি নলাটো খান, পাহাৰ কিনাদি নলাটো খান্দি দিলে যে। খান্দি দিয়াত আগতে পট থাৰৰ মাজদিহে পানীটো যায়, হেৰিয়ৰ পানীটো তাৰপৰা এতিয়া আকৌ সেই নলা কাণদি খান্দি দিয়া যাওঁ যেনিবা, হেৰি হ'ল। পানীটো বেছি হৈছে। যোৱাবাৰ সেয়াই সেইটো জহতে বেছিকে পানীতে কাটিবলগীয়া হৈছে ধানবোৰ। এইবাৰ কি হয়চোন, উপ পৰা হয়েনে নহয়েনে। এবাৰ বতৰা ইয়াত সেই, এনেকুৱা বৰষুণ আহে বৰষুণ দিলে। গাজনি কেনেকোৱা মাৰে আকৌ, মানুহো ধেৰ মৰিছে য'তে ত'তে। গাজনি গাজনিৰ ঢেৰকনি, বিজুলী ঢেৰেকনি মাৰি-মাৰি মানুহও যে